শুনি আছা নে মাতটো মোৰ? হেল্ল!
অঁ ক, এইটো মূৰ তাৰ পৰা আহিছে চোন কিয় বা। ইয়া তে আহিব লাগে। মানে মাৰ তাতে আহিব লাগে মোৰ তাত আহিছে কিয় বা?
আৰে মই কি কলো? তুমি যদি ইটোত হেৰি কৰিছা, মানে তোমাৰ ফোনটো যদি কৰিছা তোমাৰ তাতে আহিব ন। এইটো মানে শুনা পাই আছো, শুনা পাই আছো।
অ' মইয়ো শুনা পোৱা নাই।
মানে মই কি কৈ আছিলো, মানে এইটো যাদু বুলি কৈ আছিলো মই যাদু।
অ' অ' অ'।
মই মানে হেক কৰি দিছো তোমাৰ ফোনটো।
কিয় বা আহি আছে। এটাই অখা তাতে মই মই ভাবিছো মোৰ ফোনটো কিয় বাজি আছে?
লগ ইন কৰি থৈছা ন তোমাৰটোত, সেইকাৰণে আক।
নহ সেইটোতো আগৰ পৰাই আছে না কিন্তু আগতে অহা নাছিল আজিহে আহিছে প্ৰথম।
এতিয়া তুমি ভাল পাব লাগে। তোমাৰ এতিয়া কলটো তোমাৰ ফোন দিও যাব আৰু তোমাৰ দিও আহিব মানে।
উম উম সেইটোও হয়।
এতিয়া পাৰ্টি কৰিব লাগে বুজিছা নে নাই?
উম হুম লাগে লাগে।
এতিয়া তুমি
কাৰ পইচা দি কৰিম
এই ব্লিংকিৰ পৰা যে কিবা এটা অৰ্ডাৰ কৰিম বুলি কৈছিলে যে কিবা কক তেল বনাই নেকি?
উম নাই নবনাই এইবোৰ ফাল্টু।
আহ বাদ দিয়া এইবোৰ। এ শুই যাম চাগে এতিয়া মই। শুনিছা নে নাই?
উম আছে আজি মেচ টু থাৰ্টিতে আছে। চাৰে বাৰটা এটা আছে
অ চাৰে বাৰটা পৰা দুটা দুটাত যোৱাকালি দুটাত শুলো নহয় দুটাত শুই পেলাই আ কৌ পাঁচটা উঠিছো মোৰ আধা মৰা নিচিনা হৈ গৈছো মানুহতো।
অ অ মইও পাঁচটা মানত উঠিব
তাকো দুটাতো হোৱা নাই মই তিন মানে ফোন পিটিকি তু আৰ দুটা বাজি ত্ৰিশ মিনিটলৈকে ত খেল চলিলেই।
অ অ।
তাৰপিছত তোমাৰ আধা ঘণ্টাটো এনেই ফোন পিটিকোটে গুচি গ'ল।
উম
তাৰ পিছত এনেকে হেৰি, তাৰপিছত ইয়াক যোনে বহুত তিনিটা হে এটা হেট্ৰিক দিছিল সি হেৰি পালে এইটো চালোঁ। মানে কি বুলি কয় এটা যে পাই যে কিবা এটা সেইটো পালে। তাৰপিছ ষ্টেজ ষ্টেজ চাই পেলাই তিনিটা বাজিয়ে যায় আৰু,
অ
পাছত চাৰে তিনিটা কেনেকে বাজিল গম নাপালো ৰিল পঠাই পঠাই তাৰপিছত ভাবিলো কি নাই নাই এতিয়া শো, শুই দিওঁ তাৰপিছত‌ তাৰপিছত কে, এতিয়া চাৰি শু শু বুলি চাৰিটাই বাজি গ'ল।
ইছৰাম
তাৰপিছত অলপ শোলোঁ নেকি নাজানো তাৰপিছত পাঁচটা চাৰে পাঁচটা মানত এলাৰ্ম আছিল,
কোৱা আৰু
উঠিলো ত এলাউত উঠিলো তাৰপিছত ধুনীয়াকে চালো। এ ইমান বৰিং আছিল না ৰাতিপুৱাৰ মেচটো।
অ অ মই সেইটো কাৰণে মই শুই গৈছো আৰু আধাও চোৱা নাই।
হয় নেকি আৰু ইমান বেয়া লাগিছে মোৰ মোৰ, নোৰা ফাৰান, মানে যি হয় আৰু এফ টি এফ টি, মানে এফ ডি তাৰ নামটো টি ড তাৰ এইটো তাই তলকে। সি ইমান মিচ কৰে দেই তাৰ কাৰণে বহুত বেয়া লাগে মোৰ সচাকে। আৰু ইমান মানুহে ট্ৰল কৰে ন কিয় কৰে। সি এতিয়া চোৱা এইটোতো বস্তু এ মানে চোৱা বুঢ়াক ত্ৰল কৰা এটা বেলেগ কথা। হয় নহয় বুঢ়া ই মানুহটো ত্ৰল হোৱা কামো কৰে সি। কেমেৰাাত চাই পেলাই আই এম বেগ আই এম বেগ কৰি থাকে ঐ তুমি, ৰেজ ৰেজোৰ কথা কৈছে নেকি?
অলপ চলপ।
অ দিয়া বেছি নকৰাও। নহ'লে ঠিক নাই কুকুৰ পীতন খাম চাগে মই।
অ অ অকণ ডাঙৰ ডাঙৰকে ক'বাচোন মই শুনা পোৱা নাই ভালকে।
অ হয় নি।
অ নহ অ,
হ
তাৰপিছত মই কি কৈ আছিলো?
উম।
মই পাহৰি থাকো অ মই কিবা কৈ আছিলো?
চেম চেম ময়ো ৰেজ বেতৰ কিবা?
অ এই মোৰ বেচেৰা এই এফ। এফ টিৰ কাৰনেহে বেয়া লাগে সি দুটা দুটা চান্স মিছ কৰিছে।
হোম।
সি যিমান সি বেচেৰা তাৰ কাৰণে বেয়া লাগে সি অলপমান ঘূৰি ফুৰি আহিব লাগে দে।
হুম'
সেইয়াই আৰু তোমাৰ কোৱা আজি আজি আজি কলেজ গলা নে নাই?
গৈছো আজি।
কিয় গৈছা?
একদম আজিতো বহুত কম ষ্টুডেন্ট বাপৰে এনে যোৱা হৈছে তাতে আৰু- মানে যি কামৰ কা উপায় নহয় ন সেই আছিল প্ৰেক্টিকেল আছিল। ভাবিছিলো গালি দিব কে কে লাষ্টত সিয়ে নাছিল।
আৰু ভালে হৈছে ভালে হৈছে আৰু যোৱা আৰু যোৱা কলেজ।
মই মই যোৱাৰ কথাই নাছিল, মই এইক কৈছো তাছত ৰাতিপুৱা উঠি নাযাওঁ দে বাদ দে। তাই কৈছে নহয় নহয় যাব লাগিব তইও যাব লাগিব উঠ। আমি চেক কৰিব লাগিব সেনকে কৈছে, মই কৈছো অঁ সেইটো হয় দেছোন উঠিলো। ত এই বাকী আমাৰ আৰু এজনী লগৰ আছিল ন, - তাইতো নাযাও বুলিয়ে কৈ দিল, তাৰ মন নাই ভালেই হৈছে তাই নাহিল। তাৰ পিছত মইও- কলো যে বাদদে নাযাওঁ, এইও নাযায় মইও নাযাওঁ তইও যাব নালাগে, তাই ক- ছে নহয় নহয় ব'ল ব'ল যামে সেনেকে কল, মই বোলো হ'ব দে যাওঁ তে আৰু। পাও নাই গালি খাম লাষ্টতে গম পালো আহাই নাই সি। বেলেগ ছাৰে লৈছে হয় দে ধেই।
মজা মজা নাচি দিম এতিয়া মই।
এইহে বৰ চলোং মচি থাকে তাই, যাওত-
ভালে হৈছে ভালে হৈছে ভালে হৈছে। আহ' তাৰ পিছত সেয়াই নেকি গোটেই দিন- টো কাহিনী তাৰপিছত আজিটো টিউশ্যনো আছিল।
উম' নাছিল। আমি ভাবিলো যে টিউচনটোত মানে আজি যাই কিনে গোটেইখিনি কথা কৈ দিম যে আৰু নকৰো নেক্স টাইম।
তাৰপিছত মাজতে মনত পৰিল যে আমি যদি মানে ইয়াক যদি মানে কৈ দিওঁ, - কিন্তু মানে তাতেওতো আমাৰ মিলি থাকা নাই, কাৰণ তাতে আমাৰ মানে সিহঁত চি বি এছ ইৰ ৰ লগত পঢ়ায়। এ চি বি এছ ইৰ মানে কুৱেশচন বোৰ দিয়ে আমাৰতো নিমিলে সেইবোৰ ত এতিয়া মানে ভাব- তে অকল আমি বুজিহে পাম, কুৱেছন বোৰতো আমাৰ চি বিএছ ই হ'ব ত' সেইবোৰতো কৰিবই নালাগে সেইবোৰ। ত সেই তাতে ফাঁচি গৈছো ত মানে এইটোতো ত সেইবোৰ তাতেও ফাচি গৈছো ত মানে এইটোটো ফাঁচিচো তাতেও ফাঁচিছো এতিয়া এইটো এৰি দিব নোৱাৰো সেইটো এৰি দিব নোৱাৰো সেনেকুৱাত- টাইপ। ত' সেইটো কাৰণে আজি কথাই পতা নহল।
নহলে আজি কথা পাতিব কাৰণে গৈছিলো, তাইতো নাযাওঁ বুলিয়ে কৈ আছিল তাইক জোৰ জব জবস্তি কৰি লৈ গৈছো। কাৰণ মানে কথা পাতিম বুলি, নহলে আৰু- মানে মানে যদি ফোনত কথা পাতো তে তাই কিবা এটা বেলেগ ক'ব মানে আধা আধিটো এইক- কি হ'ব? কিন্তু তাছত মাজতে যদি বেলেগ বেলেগকে সুধি দিয়ে অকমান কিবা কিবি হৈ যাব ন' তাই বেলেকে ক'ব মই বেলেগে কম। তেতিয়া আৰু ছাৰে গমে পাই যাব যে মিছা কথা কৈছো বুলি, সেইটো কাৰণে, ভাবিলো একেলগে যায় কিনে- কম তাই আধা ক'ব মই আধা কম তেতিয়া হৈ যাব, কিন্তু এতিয়াটো আৰু ফাচ- চি গৈছো বেয়াকে, বৰ দিগদাৰ হৈছে বহুত বেয়া ফাচিছোঁ।
বহুত দিগদাৰ তোমাৰকা, এই মইয়ে পঢ়াই দিমগে ময়ে। মইয়ে টিউচন ক্লাছ এটা খুলি দিওঁ নেকি।
অঁ', বুজি পালেতো ভালেই। অঁ' বৰ দিগদাৰ হৈছে। নহয়, যদি বেলেগক যদি মানে বুজাব জানা না তেতিয়াতো ভালে তেতিয়া বুজি পাবই পাবই চবে।
কুৱেচনছবিলাকহে আৰু দিগদাৰ।
অ', সেইটোৱেইতো কুৱেচনবোৰে মেইন।
এ, এইবিলাক চব বিজনেছ বনি গৈছে টিউচন আজিকালি আৰু।
উম, সেইটো হয়, এনেই নামত কৰি থাকে, বুজা নুবুজা বাদেই দে। এনে কৰি থাকে।
মাৰিলা এইটো? অ' মই বন্ধ কৰি থৈ যাম অ'। এতিয়া তুমি লাইট চাইট বন্ধ কৰি দিবা। হা, হে আৰু কি ক'বা, জীৱনটো জীৱনটো বহুত দুখ।
বহুত বেছি।
মোৰো বিষ।
এই নেটৱৰ্ক গ'ল থেই।
অ', আজি যে মই, মই তাৰপিছত মই মানে গোটেই ৰাতিটো মানে মেটচ চালোঁ ন'।
শুনা পোৱা নাই দেই একো।
মই গোটেই মান ৰাতিতে মেথ চালোঁ ন'।
কালি অ'।
অ', তাৰপিছত ৰাতিপুৱা মানে মই, পিছত ৰাতিপুৱা তাৰপিছত মোৰ আকৌ ভাইটিৰো বেলেগ নাটক, তাৰ মানে এক্সাম খতম হৈছে
অ'।
আৰু সি মানে জন মানে খেলিব যায় হা, এইটো যে এটা ফিল্ড আছে তাত খেলিব যায়, খেলিব যায়, খেলিব যায়।
অ'।
তাৰপিছত মই কৈছোঁ মোক নুঠাবি, মোক একো নকবি, মোক শান্তিকে শুব দিবি, তই যাওঁ যি কৰ কৰি থাক, পাপাক লৈ যাবি।
অ'।
মই মানে পাপা সি কৈছে অ' হ'ব পাপাকে লৈ যাম পিছত মায়ে তাৰপিছত মোক উঠাই কি যোৱা যোৱা যোৱা লৈ যোৱা। তাৰপিছত মই উঠিলোঁ, মোৰ মানে মাথা গৰম হৈ গৈছে আৰু এই মই উঠাও মানে গৈছিলো তেতিয়াতো মোৰ উঠাই আছে। মই উঠাই পেলাই ধুনীয়াকে বাহিৰত, মানে মায়ে তাকো মোক খং আৰু কিহত উঠছে
হু।
মই মোক উঠাব লাগে, এন টাইমত উঠাব লাগে হয়নে নহয়? মানে এই ওলাই হ'ল এতিয়া যাব লাগে বাছ, ফৰ্চকে গ'লো, থৈ আহিলোঁ তাৰপিছত টোপনি জাল এটা থাকে ন'? সেই দহ দহ মিনিটৰ আগত উঠাই দিছে, এতিয়া মই উঠি পেলাই এনেই কি কৰি থাকিম এতিয়া মই।
অ', এইটোও হয়।
তাৰপিছত ৰিলচ চা ষ্টাৰ্ট কৰিছোঁ
উম।
তাৰপিছত কি আৰু ৰিলছ চাই ৰিলছ চাই ষ্টাৰ্ট কৰিছোঁ, শুইছিলোহে মই এইফালে চাৰিটা পাঁচটা মানত।
হু।
পিছত ৰিলছ চা ষ্টাৰ্ট কৰি দি আছোঁ আৰু কি ক'বা।
মোৰ শুৱাই নহ'ল তাৰে পিছত।
নহ'ল? তাৰপিছত মই ইয়াক থলোঁ হা, ইয়াক থৈ পেলাই আহিলোঁ অলপ শুম বুলি ভাবিছিলোঁ, এনেও চাৰে ছয়টাৰ পৰাহে ছটাৰ পৰা চাৰে ছটা আধা ঘণ্টা শুলেও বহুত। হয় ন, এনেও গাছজোপা আছে এই আগতে লালিকা - চালিকা চাই থাকো ন এইবিলাক আৰু তাৰপিছত মই বোলো আধা ঘন্টা শুই গলেও বহুত কিন্তু এই তাৰপিছত টো পনিয়ে নাহিল তাৰপিছত মই তাৰপিছত ইয়াক মানে এখন চালো সেইটো শেষ হোৱাৰ পিছত ইয়াক লবলৈ গলো লৈ পেলাই তাত অলপ মানে তাত মানে অলপ খোজ কাঢ়িলে ভাল লাগিল আৰু ৰাতিপুৱা।
হুম।
মানে বহুত দিনৰ মূৰত মই আজি ৰাতিপুৱাটো দেখিলোঁ।
অ সেইটো হয়।
ৰাতিপুৱাতো কেনেকুৱা থাকে, মই পাহৰিয়ে গৈছিলোঁ।
উম।
সেইটোৱে।
বহুত দিগদাৰী ইটো ভালকে খোৱা চোৱা হ'লে ভাল কিন্তু সে কুৱা নহয়ে বহুত দিগদাৰ।
এইটো মই এইটো মই কম হা তোমাৰ এইটো মই ক মানে ক মানে সেইটো মোক কোৱাম কম, হা সেইটো মোক কম এই কথাটো কম মানে মই এই কথাটো কণ্টিনিউ কৰিম কিন্তু এইকনত মানে মই এটা গেপ লৈছোঁ মানে কি ক'বলে মানে এতিয়া চা, তোমাৰ আহ হোমৱৰ্ক বুলি ক'ম হা এইটো বস্তু মই তোমাৰ আঠটা হোমৱৰ্ক বাকী আছে।
অ মোৰ, অ আঠটা আছে আছে।
অ আঠটা হোমৱৰ্ক বাকী আছে আৰু মোৰ ত্ৰিশটা হোমৱৰ্ক বাকী আছে।
অ।
এতিয়া মই কেলকুলেচনটো যে কৰিছিলোঁ মই গম পালো কি চাৰিটা মূৰে মূৰে মই চাৰি টা কৰিলো তাৰপিছত তুমি এটা কৰিলা তেনেকুৱা যদি মূৰে মূৰে কৰো তেতিয়া মানে তোমাৰো খ তম হব মোৰো খতম হব।
উম, অ সেইটোতো হব, অ গম পাইছোঁ।
কেলকুলেশ্যনটো কৰা আকৌ আঠ চাৰিগুণ হয়নে নহয়? উম সেইটোৱে এতিয়া মান এতিয়া এতিয়া মই মানে চোৱা তোমাক তোমাৰ ফোনত কিয় কৈ আছিলো কিয়ুকি তুমি তোমাৰ মানে উম ভাইটিয়ে বহুত দিগদাৰ কৰে মায়ে কিবা কিবি কথা পাতি থাকে, এতিয়া তুমি নিজৰ ফোনতে কথা পাতি আছা ন? অ সেইটোৱে ঠিক ঠিক।
কিন্তু মোৰ পৰা বা যায় না নাযায় বা। মাৰি এতিয়া মাৰি চাম ৰ যায় না নাযায় গম পাম তে
অ অ মাৰি ছাবা, এক ঘোচাতে মাহ আহ আহ তুমি না আছা ন কিমান তু তুমি তুমি কিমান ৰাতিলৈকে আছা?
মই শুমেই এতিয়া, মই ৰাতিপুৱা ৰা ৰাতি উঠিব লাগিব না। দুটা ত্ৰিশত উঠিব লাগিব চাব।
এই নুঠিবা নুঠিবা এই সেই টমেত চাই নেকি?
এ নহয় মানে তাতে মানে এটা আছে নহয় সেইটো মোৰ বহুত ভাল লাগে।
হেহ কোনটো এই
যে মোৰ ভাল লাগে বহুত।
কোনবা?
আছে এটা বহুত ধুনীয়া। মানে ধুনীয়াৰ কাৰণে মোৰ ভাল লাগে, বাকী এতিয়া মোৰ ভাল নালাগে সিহতৰ।
গম পাইছো গম পাইছো, এই ৰুণুলটো ফেনস কেইটাই এই ধুনীয়া কাৰণেই ভাল পায়।
এ নহয় মানে বাকী বাকী চবকে ভাল লাগে কিন্তু তাই মানে। সিহঁতৰটো খালি মোকমে সেই।
শুনা শুনা শুনা শুনা শুনা শুনা শুনা এতিয়া মই আৰু এটাকম। মানে এ তুমি কিমান দেৰিলৈকে থাকিব পাৰিবা মানে এতিয়াতো এঘাৰটা বাজিল।
এতিয়াতো মই ভাত খামে কেইটা বাজিলে এতিয়া অ ভাত খামেই এতিয়া মই ভাত। চাত খাই হুম বাৰটালৈকে থাকিম বাৰটা।
অ বাৰটা অ হৈ যাব তেতিয়াহ'লে এই ছটা হৈ যাব তেতিয়াহ'লে।
উম-
ময়ো বেছি দেৰিলৈকে নেথাকোঁ মই এঘাৰটা ত্ৰিছলৈকে থাকিম।
উম
হ'ব এতিয়া এতিয়া তুমি কৰিবানে মই কৰিম কোৱা।
তুমিয়ে কৰা যায় নাই চাও অ- হল চাগে ন কেটা বাজিল।